হেল্ল', এই আহি গলি হা?
আহি গলো মই আক। আহি গলো আৰু কি কৰিবি?
চাৰ্ভাৰ ডাউন কৰো নেকি?
এতিয়া ভাই মোৰ পৰীক্ষা আছে বোপাই।
এ এক ঘণ্টা পিছতহে আছে।
এঘন্টা পিছত আছে বাৰু কিন্তু তেতিয়াতো ন?
অ',
বুজিছই চাগে অ,
কোনোবা আহিছে?
খেদি দিলো মই।
বাপৰে বাপ বেলেগ খেদিছা চোন!
হ এইবিলাক টেলেণ্ট
হে!
মাজে মাজে সেইবিলাক হৈ যায় আৰু।
হৈ যায় নেকি?
যায় আৰু মাতটো ভাঙি গৈছে ৰে।
বাপাৰে কি কথা কয় তুই।
অসমীয়া কথা কয়।
কিয়া কিয়া কথা ক?
নাজানো কিয়নোবা কয়।
ভাবিলো তিনি মিনিট মান গ'ল নেকি চাইছোঁ এক মিনিট
লাল এ বে!
এ ৰাম।
লুল হৈ গ'ল লুল। কি কৰিবি?
নটা পাঁচ হৈছে ন'? বেছি সময় নাই আৰু।
নাই দেচোন বেছি সময়।
দছটা তই তই দছটাত যাবই লাগিব নেকি?
অঁ নহয় এ দছটা ত্ৰিশত ওলাই যাম আৰু।
ঐ ইঘাৰটাতহে আছে। ই, ইঘাৰটাতহে আছে।
কি তোৰ কেইটাত লাগিছিলে আছে বোলি?
আজি দছটাত আছে নটা চল্লিশ মানত ওলাই যাবি।
সেই বহুত টাইম আছে। সেইকাৰণে ত মই এনেকে খেলি আছো, নহলে মই এনেকে খেলি থাকিম নি?
দুই ঘণ্টাত কেইটা দশ মিনিট থাকিব ৰ?
দুই ঘণ্টাত থাকিব বাৰটা।
মাৰটোতো কৰিয়ে লওঁ পাপাৰটোতো কৰিয়ে লওঁ নেকি?
কৰি ল, তোৰে ভাল।
এ, নাই নকৰো।
নকৰ নেকি?
হেৰিটোৰ বিনা থাকিব নোৱাৰে।
হা?
পাপাই এবাৰ ফোনটোৰ বিনা থাকিবই নোৱাৰিব।
সেইটো হয় কিন্তু নোৱাৰিব, একদমেই নোৱাৰিব।
এই চতপতা মানুহ।
উম। কি কবি আৰু?
একো নকওঁ মই।
কিয় একো নক বে?
এনেই।
উম, মায়ে খাবলেনোবা কি বনাইছে? বহুত ভোক লাগি আছে।
মোৰো ভুক লাগিছে।
উম, মোৰতো পেটটো অলপ অলপ বিখাই আছে। এ, ভোকৰ কাৰণেই চাগে।
অসু সুমই হলো খোৱাোৱাৰ পিছত পটটো বিষাই নেকি খোৱাৰ পিছতকে পেটটো বিষামই।
নিবিষাই।
ভাবিছো খোৱাৰ পেটটোত থ'ৰি না বিখাব এতিয়া।
অ',
সেই কিয়ে। আহ।
উম, তুপনি ধৰিছে শুয়ে যাওঁ নেকি?
শুইে যা।
পানী পৰি আছে ক'ৰপা পানী পৰি আছে।
ওপৰৰ পৰা পৰি আছে। আমাৰে হ'ব চাগে। আৰু কাৰণো হ'ব?
অলপ চলপহে পৰি আছে বেছি পৰা নাই।
উম,
হ'ব দে। মূকৰ মানুহৰ এটা হেৰি লাগিছিল দেই।
মুখত পিন্ধা বস্তু।
সেইটোও লাগিছিল এটা ভৰিও লাগিছিল।
কি লাগিছিল হেৰি।
মুখত পিন্ধা এইটো লাগিছিল আৰু কি বুলি কয় সুদিও লাগিছিল।
অ সুদিও লাগিছিল নেকি।
উ গৰমতে হুৰিছ চবিটা পিন্ধিম আৰু।
উম।
উম।
উম।
তোৰ সজাম নতুন।
উম এ আচৰাতি সঁচাকে হৈ গ'লৰে।
এ নাকটো ভালকে ধুই দিবি।
নাকটো ভালকে ধুলে ঠিক হৈ যাব নে কি।
নাই বাৰ বহুত সময় মানে হেৰি কি বুলি কয়। তোৰ ধূলি -বালি সোমোৱাৰ কাৰণে হয় চে।
অ এইটো হেলেনৰ।
নাক চাক ভালকে ধুই দিবি চৰ্দি খতম। অ মাম চব ঠিক হটাম, চৰ্দি খতম।
ম খতম মতম চ খতম নেকি।
অঁ।
চাৰডীটো হ'লে ভাল নালাগিব ন।
অশান্তি লাগি থাকে এ কেচ-কেচ-কেচ লাগি থাকে।
বহুত অশান্তি লাগে ন।
অঁ তোৰ সেয়া
হম
খেলি আছে নেকি তেওঁ?
এতিয়াও খেলি আছে। এ গোফা এটাকে বনাই আছো। মানে হেৰি মাছ বিলাক থাকে ন।
অ,
বিভিন্ন-বিভিন্ন প্ৰকাৰৰ মাছ। সিহঁতৰ কাৰণে ঘৰ বনাই আছো তই যে হেৰিত বনাইছিলি। আমাৰ এটা
তাৰ মানে গোফাটো ভিতৰত মাছ বিলাক থবি।
অহ, পানীৰ ভিতৰত, বাহিৰত জেগা নাই মানে। এই থাকে ন' আডাৰ হেৰি মিন্চ গোফাৰ ভিতৰত থকা বাহিৰ মিন্স এই ইয়াাত যে থাকে গুফাৰ ভিতৰত থকা জেগা পানীত মিন্চ পানী, যত হেৰি থৈ দিয়ে তেনেকুৱা টাইপ।
অ
বুজিছা ন',
উম,
তেনে তাই সেইম টো সেইম। ইমান টান নহয় বনোৱা ইজিয়ে হয় দেচোন।
উম, আৰু অলপ হেৰি বনাব মোৰ সেইকেটাত,
কি?
হয়ক
অ, ডাঙৰ কৰিব লাগিব। আজিকালি এলাহ লাগে বহুত কষ্ট ন। এইবিলাক অন চন কৰি থকা মনে নাযায়।
অ, ইমান কষ্ট নহয়।
এটা কাম কৰিবি দে আজি মই বিদ্যালয়ৰ পৰা অহা আগত অন কৰি থৈ দিবি। তাৰ পিছত আমি আহিম
ৰাতিপুৱা বেছি সময় নালাগে এক পটককে অন হৈ যায় ৰাতিহে।
সি যায় নেকি? আনিবতো তই যাবি চাগে।
অ, অ,
অ, যেতিয়া সময় মই গা চা ধুম তেতিয়া তই এইটো আৰম্ভ কৰি দিবি। তাৰ পাছত আমাৰ আটচি দিন সুৰো।
হব,
উম,
নাইকেটাই টোপনি গচি যায় মোৰ।
উম, উম, এতিয়াও কি টোপনি ধৰিয়ে আছে নেকি?
উম ধৰি আছে।
এইবে টোপনিটো বহুত বেয়া বস্তু ন এনি টাইম ধৰি থাকে।
অ অ হয় হয় এইবিলাক ক'বলৈও মানে আৰু সেয়াই সষ্ট্তাইছ
উম।
অ'কেকেছে
হা,
ভোগ লাগি আছে।
ভোকটোতো মোৰো লাগি আছে ৰচোন
তিল গাহৰি খাবলৈ মন গৈছে।
খাবলেতো মোৰো মন যায় মোৰ কিন্তু হেৰি খাবলে মন গৈছে এইটো চাগে বহুত ভাল লাগে খাই বিৰিয়ানী।
অ, মাঞ্চুৰিয়ান খাবলৈ মন গৈছে মানঞ্চুৰিয়ান গীতা উফ
উম মজাই লাগিছে বাৰু
উম মায়ে জীৱনত পঠাব নোৱাৰিব।
হে কৃষ্ণা পাপাই যদি বনাব ট্ৰাইও কৰে মায়ে সেইটোও নিদিব।
উম। কি বোলো বনাই আছা দালি ভাত বনোৱা দালি ভাত
দালি ভাত বনাই মানে সিহে সচাকে দে মোৰো ভাল নালাগে খাই একদম ভাল নালাগে বুলি খাইবিলাক
ঠিক কৈছে একদম ভাল নালাগে। গোফাটোকে খান্দি আছা নেকি?
গুফাটো কবলৈ গ'লে খান্দিয়ে আছোঁ। ভিতৰৰ মিন হেৰি কৰি আছো আৰু ধুনীয়া বনাই আছো ভিতৰৰ পৰা
তাৰপাত পানীতটো থৈ দিলে হেৰি হৈ নাযাব
হা,
পানীত থৈ দিলে
কি হৈ যাব?
অ কিবা কিবি হয় নাযোৱা মানে বেয়া হৈ নাযােৱা বস্তুখিনি
নাযায় ঠিকে থাকিব চব ভালে থাকিব।
কি দি আছনো ভিতৰত
ভিটাৰত আহ ভাল ভাল বস্তু দিছে চাগে।
উম উম। নহয় কিছুমান থাকে নহয় যেনে তাত টছত থাকে তৰত পানী দি দিলে পানীটোতো হেৰি দি দ মানে উৰাই দি দিয়ে।
নহয় হেৰি লগাইছকা ফ্ৰগ লাইট
অহ,
ভিটামিন হেৰিও হব পোহৰো হব আৰু পানীত দিলে একো প্ৰব্লেমো নাই।
উম। থিকেই পিছৰৰ দিনটো ভালেই ভাল। উম।
উম, মাছ কেইটাই বহুত ভাল পাব এই জেগা দেখি কিনে।